উম হেল্ল'।
কি খবৰ? অ অ আহিছে।
উ ভালে। তোমাৰ কেনেকুৱা খবৰ?
মোৰ ভালে। কি কৰি আছা এতিয়া?
মই এনে ঘৰত আছো। তুমি?
মইয়ো ঘৰতে আছো।
পিছে ভাত চাত খেলা নে খোৱা নাই তুমি?
ভাত চাত খালো এতিয়া বহুত টাইম হৈ গ'ল ন। কেতিয়াবাতে খালো। তুমি?
অ অলপ আগতে খালো।
অ।
পিছে কলেজত যাই আছ নে নাই তুমি?
যাই আছো কলেজত ইণ্টাৰ্নশ্বিপ চলি আছে যাই আছো। কলেজ ত ইন্টাৰ্ণশিবটো খু অ অ। ইণ্টাৰ্ণশ্বিপ হৈ আছে সেইকাৰণে যাবলগীয়া হৈছে কলেজত।
অস্তো ঠিক কৰা আহি আছে ন ভাল পদেক দ।
অলপ কাটি কাটি মানে আহি আছে তোমাৰ ভইচটো।
এতিয়া আহিছে।
অ অ এতিয়া আহিছে ঠিকে আহিছে।
উ বাকী আৰম পিঠিত কি কি ইণ্টাৰ্ণশ্বিপটো কেতিয়াৰ পৰা কেতিয়ালৈ আছে তোমালোকৰ কলেজত।
আমাৰ টো ইন্টাৰ্ণশ্বিটো মানে পাঁচ ছয় ঘন্টা কৰিব দিছে। ইষ্টাৰ্ণশ্বিপ অ ইমান সময়। মইতো এতিয়া সে কৰি আছ- কি কলা মানে?
তোম ৰ থ না বেলেগ।
তোমাৰ আৱাজটো অকন মান কাটি আহি আছে। কোৱাচোন আৰু এবাৰ মানে ইন্টাৰ নেটৰ চাগে প্ৰব্- লেম হৈ আছে।
অ মানে কিহৰ ইন্টাৰ্ণশিবটো এমব্ৰথৰ পৰা আহিছে নে বেলেগ এবাৰ?
এমন্টৰ পৰাই অফিচ মেনেজমেন্ট।
অ সেইটোয়ে মানে আমাৰো সেইটোয়ে দিছিল মানে আগৰ। বাকী আৰু খবৰ পাত- টি আৰু আংকুল আন্তিৰ কেনে আছে?
সকলোৱে ভাল। তোমাৰ কোৱা তোমালোকৰ ঘৰত?
মোৰ ভালে আছে। ইতিয়া ভইচটো একদম ক্লিয়াৰ আহিছে নে?
অ এতিয়া ক্লিয়াৰ আহিছে।
অ বাকী আৰু সেইটো পাৰে আৰ বাকী আৰ কেতিব কেতিয়া শেষ হব তোমালোকৰ ইন্টাৰ্ণশ্বিপটো?
ইন্টাৰ্ণশ্বিপ মানে তোমাৰ টাইম দি দিছে বিছ দিনৰ ভিতৰতটো খতম হৈ যাব। লাগে আমাৰ।
অ বাকী মেমজনে এতিয়াও পঢ়াই মেমজনে পোৰা ভালকে পঢ়াই আছে নে?
অ অ পুৰা এদিনতে আমাৰ পুৰা কমপ্লিট কৰি দি আছে এটা এটা কৰি।
কোৱা ইমান স্পীড হৈছে ইমান স্পীড?
উম মানে ফাষ্টৰ দিনা আমাক শিকাই দিয়ে তাৰপিছত ছেকেণ্ড দিনা আমাক প্ৰেক্টিচ কৰিবলৈ দিয়ে সেনেকা তাইপৰ।
অহ ভালে হয় তেতিয়া হ'লেচোন।
উম ভালে হয় ভালকে শিকাই আছে মেমজনীও।
উম সেনেকুৱাই সেনেকুৱা যিমান জল্দি হয় ইমানেই ভাল তোমাৰ কাৰণে।
উম উম। ভালেই হৈছে এক্সপ্ৰিয়েঞ্চটো ভাল হয় অফিচ মেনেজমেন্টৰ শিকাই আছে ন আৰু কম্পিউটাৰ কেনেকা কি সেই টাইপৰ শিকাই আছে কম্পিউটাৰ বিষয়ে শিকাই আছে।
সেইটোয়েতো কৰো কম্পিউটাৰৰ ওপৰত তোমাৰ ভাল নলেজ আহি যাব।
উম উম সেইটোৱে।
ত তোমাৰ কাৰণেটো সুবিধা হয় এটা হৈ যাব যাতে তুমি সকলো বস্তুৰ বিষয়ে ভালকে অৱগত হৈ যাবা এ- তিয়া কেনেকে অফিচত কাম কৰে নকৰে সকলো বস্তু শিকি যাব পাৰিবা এতিয়া।
সেইটোৱে শিকি যাব পাৰিম এক্সপিৰিয়েঞ্চ লৈ ল'ব পাৰিম।
উ ঠিকেই সেইটো কাৰণে ক'লো ভালকে শিকি আছা যদি ইন্টাৰ্ণশ্বিপটো পৰা ভালকে কৰ- কৰা তোমাৰ ভৱিষ্যত যে বহুত কাম দিব এই ইন্টাৰশ্বিপটোৱে।
উম সেইটোতো হয়েই। সেইকাৰণে কৰি আছো ইন্টাৰ্ণশ্বিপ কলেজতে লৈ লৈছো গভমেন্টৰ চাৰ্টিফিকেট ন।
অ অ জানো মই সেইটোৱে কৰিছিলো।
অ সেইটো কৰিছিলা নেকি?
অ সেইটো মই কলেজত সেইটোৱে কৰিছিলো তুমি যি কৰি আছা সেইটোৰে কৰিছিলো আমি।
অ।
ঠিকে ভালে হয়।
উম সেইটোৱে ভালে হয় মানে এক্সপিৰিয়েঞ্চো হয় ভালো হয় তোমাৰ কাৰণে।
সেইটোয়ে আৰু পোৱা যায় বেলেগ ক'ৰবাত যদি এনেক- ইন্টাৰ্নশ্বিপ কিবা কিবি পোৱা ত কৰি ল'বা হা।
অ কৰি লম বুলি ভাবিছো কাৰণ মানে সেনেকা হলে ভাল হয় নিজৰ কাৰণে। মইটো ভাবো এ ইন্টাৰ্ণশ্বিপ পালে আৰু কৰোঁবা বেলেগ জেগাত যদি পাও ততেও লম ইন্টাৰ্ণশ্বিপ। মানে কি কৰিবা কি মানে? ইন্টাৰ্ণশ্বিপটো।
মানে এইটো মানে আমাৰ যে ফিল্ম ইণ্ডাষ্ট্ৰি যে আছে।
আচ্ছা। মই নামটো শুনা পাইছো পেৰেন ইডিষ্ট্ৰি কবা কিবাটো শুনা পাইছো। কিমান মাহলৈকে মানে শিকায়।
ইয়াতে দুই মাহৰ কাৰণে তোমাক গোটেই সকলো বস্তু শিকাব।
এক্টিং মানে শিকায়।
অ সেনেকুৱাই অ
এনেকা হলেতো ভালে হয় কিন্তু মই এটো ইন্টাৰ্ণশ্বিপ কৰি লব লাগিব তাৰ পিছত হে পাৰিম। এইটো এক্সপৰিয়েঞ্চ কৰি লও টুৱেন্টিডেজৰ কাৰণে।
উ সেইটোয়ে ক'লো ইটো প্ৰথমে কৰি লোৱা। তাৰ পিছত সেইটো মাথা মাৰা। উম উম।
এনেতো ফেলমৰটো ভালে হয়।
সেইটোয়ে
চব শিকিলেই ভাল হয় মইতো ভাবিছিলোঁ বিউটিচিয়ানৰো শিকো ইণ্টাৰ্ণশ্বিপ।
কলেজত আহিছে চাগে এনেকুৱা মই কিবা শুনা পাইছোঁ।
এত একেলগে লব নোৱাৰিম নহয় সেইকাৰণটো প্ৰব্লেম হৈ গৈছে। উম সেইটোৱে ইন্টাৰ্নশিপ কৰি লম।
ইণ্টাৰ্ণশ্বিপ কৰি লাহে লাহে বেলেগ বেলেগ বস্তু বোৰ শিকি লোৱা। এতিয়া তোমাৰ কাৰণেও ভাল হ'ব আৰু এইবোৰ যদি বস্তু সকলো জানা হৈ যোৱা নিজে নিজে তোমাৰ কাৰণও সুবিধা হৈ যায় বেলেগ ডিগ্ৰী কমপ্লিট হোৱা হ'লে যিকোনো কাম সক- জতে সোমাই যাব পাৰিবা তুমি।
সেইটোৱে সেইটোৱে যিকোনো অফিচত মানে মোৰ এস্কপিৰিয়েন্স হৈ যাব আৰু তুমি ক'ত বা অফিচত যাও চাৰ্টিফিকেটো দেখাও অলপ সেয়ো হব মোৰ হেল্প হ'ব চাৰ্টিফিকেটো বহুত হেলপ কৰে।
উম কি কি কলা বা বা কি বিপণন ক্ষেত্ৰতো কিবা কিবা এনেকুৱা ইন্টাৰ্ণশ্বিপ হিচাপে চাৰ্টিফিকেট এনেকুৱা কৰ্চ কৰায়। শিকিব পৰাটো মানে ভাৰত চৰকাৰৰ দ্বাৰা।
কেনেকা টাইপৰ মানে কি কি কৰ্চ থাকে জানা নেকি তুমি।
অ বহুত কৰ্চ আছে বেংকৰ আছে হোটেল মেনেজমেন্টৰ আছে। এনেকুৱা বিভিন্ন চিলাই শিকাই। অ বহুত বস্তু শিকায় তাতে।
মেহেন্দিৰো শিকিব পাৰো কাৰণ মই মেহেন্দী মানে অলপ ভাল লাগে মোৰ মেহেন্দী মেহেন্দিৰ ইন্ট- শ্বিপটো কৰিব বিচাৰিছিলো। কিন্তু একেলগে নোৱাৰিম নহয় সেইকাৰণে মই কৰাই নাই, মেহেন্দী মানে মই পাৰো ভালকে।
অ সেইটোয়ে এতিয়া কি কৰিবা এটা যিকোনো এটাই কৰিব লাগিব। দুটাৰ একেলগে মিলাব নোৱাৰা নহয় তাৰপিছত আগতে গম পালে এইটো মেইন দিয়ে ল'লা হয় চাগে এইটোতো এতিয়া আহিছ-
নহয় নহয় মোৰ ফাষ্ট মানে আছিল মই অফিচ মেনেজ। মেনটো কৰিম মই আগৰ পৰাই মানে সেইটো কৰাৰ মানে মনত ৰাখি থৈছোঁ কি অফিচৰ কাৰণে কিবা শিকিম কাৰণ এসোপা মই শিকা নো অলপ চলপ মানে অফিচ মেনেজমেন্ট মই শিকা। নাচিছিলোঁ হ'লছ বোৱাই নোব নতুন বস্তু শিকো সেইটোত মানে এ আই টাইপৰ সেনেকা টাইপৰ শিকাই ন। কাম্পিউটাৰ বিষয়ে শিকায় তুমি অফিচৰ মেনেজমেণ্ট এসোপা শিকায় দিয়ে। কি কি মানে মানে তোমাৰ অফিচত কি কি টাইপৰ কি কি মানে লাগে কাম কম্পিউটাৰত শিকি মানে সেনেকা তাইপৰ সেইসোপা শিকাইছে মানে। এ আই বিষয়ে শিকা শিকিব পাৰিম মই।
উম সেইটোয়ে আজিকালি মানে এইবোৰ য নলেজ যদি পোৱা তোমাৰ কাৰণে মান ভৱিষ্যতৰ এইবোৰ বহুত সহায় দিব আৰু চাৰ্টিফিকেটো বহুত ভেলো আছে আইথিং। ত তোমাৰ কাৰণে অলপ মানে ভালে হৈ- তুমি যদি ফ্ৰেচাৰ হিচাপে কৰা নতুন কাম বিচাৰিব যোৱা।
উম উম।
কোনবা কম্পেনী বা জব কৰিবৰ কাৰণে এনেকুৱা ইণ্টাৰ্ভিও যোৱা তোমাৰ এই চাৰ্টিফিকেটো আৰু তোমাৰ এই স্কিলটো যে আছে তোমাৰ বহুত সহায় কৰিব। তুমি যে তাতে কৈ যা মই এনেকুৱা এনেকুৱা স্কিল আছে সেইবোৰ এইবোৰ মই জানো। অলপ সহজতে লৈ ল'ব বুজ সকলো কামতে তোমাক লৈ ল'ব পাৰিব এনেক।
উম উম মই আগতো মোৰ একমাহৰ এক্স- প্ৰীয়েঞ্চ আছে। একমাহৰ একমাহত মই কাম কৰিছিলো। মানে সেইটো ইন্টাৰ্ণশ্বিপে কৰিছিলে এনেকা টাইপৰ একমাহ কৰা নাছ- চিলো আৰু বিছ দিন মান কৰিছিলো সেইটো মানে ৰিলায়ন্সত কল চেন্টাৰত কৰিছিলো মই।
অ ভালে হয় মানে তুমি মানে এ বহুত ভাল ভাল এক্সপিৰিয়েঞ্চ পাই আছা এতিয়া এনেকুৱা এক্সিয়েঞ্চ তুমি যেতিয়া
উম। মানে তাতে অলপ মানে মই অলপ সেও পাইছো বেয়াকেও পাইছো মানুহৰ বিহেৱ বি আৰ অলপ মানে হেৰি টাইপৰ আছিল মানে কলত আছিল নহ। ত ভাল বিহেব বি আৰ সেনেকা টাইপৰো পাইছো বেয়া বিহেভিয়াৰ পাইছো এক্সপেৰিয়েঞ্চ হৈ গৈছে মোৰ।
এতিয়া তুমি মানে বহুতো এতিয়া সৰু বয়সতে বহুতো এনেকুৱা বহুতো জানিবলগীয়া কথা মানে এইকেইদিন মানে শিকি ললা মানে ইন্টাৰ্ণশ্বিপ হয় এইবোৰ কামৰ সহায়ত। ত তোমাৰ কাৰণে ভাল মানে ভৱিষ্যতৰ মানে এইবোৰৰ সমস্যা নাপাবা। মানে আজি কালি জানা কোনোবাই যদি কিবা যদি এটা কাৰানে কাম চাম এৰি দিম বুলি কৈ দিয়ে।
উম উম।
কিন্তু তুমিতো এইবোৰ এতিয়া এইবোৰৰ বস্তু ভালকে বুজি পালা এনেকুৱা এনেকুৱা সকলো কামতে আছেই বুলি। ত তুমি দেঅ মানে এতিয়া তোমাৰ কাৰানে মা- ভাল আৰু ভৱিষ্যতৰ মানে তুমি এইবোৰ মানে ইমান ভাবি নাথাকিবা আৰু। মানে আৰামত নিজৰ কাম চলোৱাত কামত মস্তব ৰাখিবা এনেকুৱা হৈ যাব আৰু তুমি। সেনকা হ'লে ভাল আৰ।
উম সেইটোতো হয় ভালে হয় মোৰ কাৰণে তুমি ক'ত শিকিছিলা? এনে তুমি ইণ্টাৰ্ণশ্বিপ কৰিছা ন?
অহ মই কলেজত কৰিছো। তাৰ আৰু কি এক্সট্ৰা অফিচ মেনেজমেন্টৰ এনেকুৱা এটা।
এমট্ৰনৰে পৰিছিলা নেকি তুমিও?
অ অ এন্ত্ৰণৰ মই এটোৱে চেম।
ন্ত্ৰণৰ মানে কি কি শিকাইছিলে নে, মোৰ মইতো দুই তিন দিন গৈছো ন ত মোক সেনেকা টাইপৰ মানে শিকিছো ৱৰ এক্স মাইক্ৰচফ্ট ৱৰ্ডৰ শিকাইছে আমাৰ।
মানে কম্পিউটাৰৰ তিকে মানে কম্পিউটাৰৰ যিমান যি আছে বেছিকৈ পৰা আৰম্ভ কৰি শেষলৈকে তেলিলৈকে। সকলো বিতংভাৱে শিকাব তোমাক কলেজত। তুমি ভাজ সেইটোৱে ভালকে গুৰুত্ব দিবা কাৰ সময় বেছি নাই নহয় কাৰণ এক্স- তোমাৰ কাৰণে এইটো কৰ্চটো কৰিব কাৰণে আমি বহুত বছৰ বহুত বয়স লাগে টো বহুত সময় লাগে। সেইটো কাৰণ তেলি কৰাটো ইমান ইজি নহয় ন বহুত টান বস্তু হয়।
সেইটোতো জানোই বহুত টান বস্তু হয় সেইটো এদিনতো কোনেও নিশিকাই। ত সেইটো আমাক গুৰুত্ব দিব লাগিব ভালকে যদি গুৰুত্ব দিওঁ তেতিয়া পাৰিম।
উম সেইটো হ'ল তোমাক লাহেকে অলপ লাহে লাহেকে অলপ চাই থাকা শিকি থাকা ইয়াতে তাছত তুমি কম্পিউটাৰ কৰ্চ লৈছা নে লোৱা নাই?
এনে কম্পিউটাৰ কৰ্চ মই ইন্টাৰ্ণশ্বিপ ললো নহ ইন্টাৰ্ণশ্বিপ লোৱাৰ এক মানে একমাহ আগতে মই লৈ লৈছিলো কিন্তু মোৰ একজামৰ কাৰণে মই পা কম্পিউটাৰ ক্লাছ যাবই নোৱাৰিলো ত মই ভাবিছো এতিয়া যোৱা ষ্টাৰ্ত কৰিম কম্পিউটাৰ ক্লাছ তেতিয়া মোৰ বেছি ভাল হ'ব। কম্পিউটাৰ ক্লাছতটো শিকিলো আৰু ইন্টাৰনছিপটো শিকিলো মই অলপ। ইণ্টাৰ্ণশ্বিপৰ কাৰণে অলপ সুবিধা হৈ যাব। ত মই সেইটোৱে ভাবিছোঁ কম্পিউটাৰ ক্লাছো কৰিম লগতে।
ঠিকে কৰিলা। এনে এইটোৱে মানে আজি-কালি ওখ সকলো বস্তুটো কামতো কম্পিউটাৰতে হয়। কম্পিউটাৰত তুমি এইটো কৰ্ছটো কৰি লবা তে চাৰ্টিফিকেটটো থাকিলে আৰু তুমি ইন্টাৰশ্বিপত এইবোৰ শিকি গলা আৰু ইমান বহুত বস্তু শি কি ক'লা? ত তোমাৰ সহজতে চব কামত লৈ ল'ব কম্পিউটাৰ ৰিলেটেত।
উম সেইটোতো হয় সেইটোয়ে হয় মানে এক্সপিৰিয়েঞ্চো হ'ল, মোৰ চার্টিফিকেটটো আহি গ'ল। তেতিয়া মোৰ ভালো হ'ব।
উ, সেইটোৱে ঠিকেই তুমি যি ভাবিলা। উ, কোৱা কিবা কৈ আছিলা, কোৱাচোন।
তুমি কম্পিউটাৰ ক্লাছ লৈছা নেকি?
অ-অ মই টো বহুত আগতে কৰিছিলো। মই ফাচ চেম নে ছেকেণ্ড চেমৰ মাজতে ষ্টাৰ্ট কৰি দিছো কম্পিউটাৰ ক্লাছ।
অ কোনতো কৰ্চ লৈছিলা
মই বাৰ মাহৰ সেইটো পি জি দি ছি এ পুৰা পঢ়ি চৰি কৰি কৰি শেষে কৰি দিলো। হেল্ল, মইটো দুই বছৰতকে বেছি হয় তিনি বছৰে কব পৰা যায় শেষ হোৱা আমাৰ কম্পিউটাৰ ক্লাছ।
সেইটোৱে, মইয়ো সেইটোৱে, মই এই ইন্টানশ্বিপ কৰিম। তাৰ পিছত চাও মই। অ মেহেন্দিৰ ইণ্টানশ্বিপটো কৰিব পাৰো আৰু বিপণন ক্ষেত্ৰত তুমি কৈছা ন আছে বুলি ইন্টানশ্বিপ বহুত।
ইন্টানশ্বিপ মানে তাৰ কাম শিকায় মানে তাত কাম শিকাব তোমাক কিবা-কিবি। কাম কৰিব পাৰা তোমাৰ কিবা গোটেই নলেজ দিব। লগতে এটা মানে বহুত দৰকাৰী চৰকাৰৰ পৰা গৰমেন্ট অফ ইণ্ডিয়া এটা বহুত ভাল দামী চাৰ্টিফিকেট এটা প্ৰদান কৰে সেইটো চাৰ্টিফিকেট ত বহুত ভাল অ সেইটো মানে শিকি ল'বা।
অ সেইটোতো হলে গভাৰমেনটৰ চাৰ্টিফিকেটটো হ'লেটো আৰু ভাল। গভাৰমেণ্টৰ চাৰ্টিফিকেটতটো বহুত কাম দিয়ে।
বোলো তাতে যাই কথা-চথা পাতি লবা। কেনেকুৱা কি হয়, এনেকুৱা কি হয়। তোমাৰ গোটেইখিনি বুজাই দি